হেল্ল'
উ কোৱা।
কি কৰি আছা?
সিফালে সিফালে ঘূৰি ফুৰিছো ইমান গৰম জানা আমাৰ ফালে আজি।
উম। এইফালেও গৰম গ চাই এইকেইদিন গৰমতো বহুত মাৰিছে ন মানে আজি।
উম উম আজি মাৰিছে।
তাত তোমাৰ তাত টাইমটো দেখাই আছে নে?
মোৰ লেগ মাৰি দিছে।
মোৰ-মোৰ, মোৰ যে আজিকালি মবাইলটো ই ইমান হেং মাৰিব লৈছে জানা।
মোৰো ভাই, কি ক'বা মানে। গেম চেম যেই একো নেখেলো, তেওঁ তেওঁ শিঙাই
মোৰো গেম চম আজিকালি খেলিবলৈ বাদ দিলো কিন্তু তেওঁ মোবাইলটোত আধা খিনি এপছো ডিলিট কৰি দিছো জ না ফটো চটো আধাখিনি মোৰ চব ডিলিট কৰি দিছো তেও হেঙাই আ মোবাইলটো কি হৈছে জ জানো আৰু।
ততিয়ানে কি হৈছে আৰু তোমাৰ মোবাইল বিলাক ইমান হিট হয় নহয় তোমাৰ গৰমত তুমি মানে
উম আজিৰ দিনতে মোৰ হৈ আছে এনেকুৱা মোক মোবাইলটো গৰম হৈ যায় মই অলপ সময় চাহহে আকৌ পকাত থৈ দিওঁ সেইকাৰে মই পকাত থৈ পেলাই মোবাইল চাই আছো।
কি কি?
মোবাইলতটো এৰিবও মন নাযায় ন।
হম। মোবাইলটো হাতত থাকিব লাগে এনি টাইম মইতো গা ধুহোতেহে খালি মোবাইলটো হাতত
অ' ছেম মোৰো এনেকুৱাই।
বাকীতো যিয়ে কৰি নথাকো। দিনটোত, মোবাইলটো লাগিবই লাগিব।
মোবাইল লোৱাকে এক টাইমো থাকিব পৰা নাযায় আৰু।
উম উ, ভাতপানী খালা?
উম খালো দিয়া, তোমালোকৰ?
উম ময়ও খালো, খালো বুলিয়ে ধৰা আৰু।
উম। খাবতো নোৱাৰে আৰু ন, নৰামিষ আৰু মানে দালি বন মায়ে বনালে ঢেকীয়া আলু ভাজি। তাৰপিছত দালিতে মানে আমাৰ এতিয়াতো কঠাল গুটিৰ চিজনে ন কঠালৰ চিজন তটো কঁঠাল কঁঠাল গুটি দালিত দি দিছে আৰু সেইয়াই আৰু।
কঁঠাল গুটি খাই ভাল লাগে দেই, নো পিটি পিটিকি পেলাই।
উ পিটিকি পেলাই ভাল লাগে আৰু, যে আলুৰ লগত ভাজি যে। সেই তেতিয়াও ভাল লাগে মোৰ।
অ'।
তেল সৰকে দি ভাজে তেতিয়া ভাল লাগে।
আকৌ তোমাৰ এইটো ভাল লাগে নে এই যে তোমাৰ অমিতা যে গুটিটো যে শুকুৱাই পেলাই যে গুৰি কৰি খাই। ত অমিতাই আহিছে কি ৰঙালাও ৰঙালাও চৰি।
ৰঙালাও ৰঙালাও, অমিতা কত গুটি
তাকে নহয় মোৰ অমিতা আহি গৈছে।
হেৰি ৰঙালাও আৰু পুৰি পেলাই ন পুৰি পেলাই।
মজা লাগে ন?
উম আৰু চাটনি কৰি খাবলৈও ধুনীয়া।
অ মইো মোকতো সেইটো হ'লেতো মোক একোৱেই ভাত মানে দালি চালি কোন লাগে মই পানী দালিয়ে খাই দিও।
তুমি ৰঙালাওটো চবতে কাম দিয়ে চোৱা, তুমি গুটিটো কাম-কাম দিয়ে, আৰু আনকি বাকলি লিও ভাজি খাবলে ইমান ধুনীয়া লাগে, আৰু ৰঙালাওটো এনেও ৰঙালাও ভাজিটো খাবলৈ
উম, ৰঙ এই ৰঙলাও ভাজ যিটো অ' কি মানে বাকলিটো কেনেকৈ খায়নো?
মানে শুনা তুমি ৰঙালাও বাকলি তুমি গুচাই পেলাইতো পেলাই নিদিবা, তুমি এইটো মানে ধু মানে অলপ ভালকে ধুব লাগে ধুই পেলাই মিহি মিহিকে কাটি তেল লগত সৰহকৈ দি আলু লগত ভাজি খাবচোন ইমান মজা লাগে।
অ' মোক মই খাই পোৱা নাই কিন্তু দেই মানে খাই মই খোৱা দেখিছো কিন্তু আমাৰ তাত ঘৰত এনেকে বনাই পিাই মোক কম ৰখা
উম উ উম, কবাচোন বহুত ধুনীয়া লাগে হয়।
কেতিয়াবা মই বনালে মই ভাত চাত ভাত চাত বনালে কৰিলে মই বনাওঁ আৰু। এনেকে
টোপনি আহিছে নেকি?
উম, অলপ-অলপ আহিছে আজি দিনত মানে কাম কৰি দিয়া হ'ল যে, ধেই কাম।
বাঃ কি কাম কৰিছা?
ঘৰৰ কাম আৰু, ৰুম মোচা, কাপোৰ ধোৱা ছোৱালী মানুহ জানাই আৰু সেই তেনেকেই কাম
ছোৱালী মানুহে কৰে ন' কাম।
উম, কৰে-কৰে নকৰিলে দিব আৰু বাহনিটো লৈ।
একেই বাৰু মইও কৰোঁ
তুমি এতিয়া স্বক হৈ যাবা, মই কৰো বুলি কোৱা দেখি।
অ, মই আচৰিত হৈছো বাৰু দেই।
আচৰিত হৈছা তুমি তুমি কি কাম কৰো তুমি সাটমলকে সাতৰ সুধি শুইছা চাগে এবাৰ মই যে সাতৰ খুধি দুবাৰকে হৈছো মানে কি জানা যোৱাবাৰতো হৈছো, এইবাৰো হৈছো, আকৌ তোমাৰ এতিয়া মানুহ ঢুকাল
অ, এইয়াটো কবই নালাগে। উম, কাপোৰ-কাপোৰ চাপোৰ চব ধুব লাগে।
উম, মানে কি-কি জানা মানে, ধৰি লওক ঘৰত মই আৰু মা ই মই মা আৰু দেতা থাকো
উম,
বাকী তোমাৰ বা মানে থাকে তোমাৰ নগাঁওত।
উম,
ত' বাৰ ছোৱালী এজনী আছে, তো ছোৱালীজনীক মানে স্কুলত লৈ যাব নোৱাৰেটো
উম,
বাৰ স্কুলত-স্কুলত মানে স্কুলৰ ইংলিছ টিচাৰ হয় মানে বা।
উম,
তাৰপিছত মানে সেইটো কাৰণে মা মানে নগাঁওত থাকে এইটো সেইটো কাৰণে ঘৰৰ মই চব কাম কৰোঁ।
বাঃ উম, ভালেই দেই, কৰিব লাগে। এতিয়া মা আছে নে নাই ঘৰত?
আজি আহিছে আজি আহিছে।
অ, মানুহ ঢুকাইচেতো আহিব লাগিবই ন, উম, মানুহ ঢুকাইছে যেতিয়া আহিব লাগিব ন'।
এ সেইটো ব নহয় আৰু, এতিয়া বাহতৰ স্কুল ছুটি দিছে তোমাৰ গৰম বন্ধও, উম সে টো বুলিও আহিছে কিন্তু ঢুকালটোটো এতিয়া ঢু-ঢুকাল কাৰণে বা হত আকৌ হেৰি হঁতৰ ঘৰত গুচি গ'ল। ভিনদেউ হঁতৰ ঘৰত গুচি গল।
অ', ভিন্দৰ হ কি নগাঁৱত?
নহয় মানে, কি ভিনদহঁতৰ ঘৰ তোমাৰ আমাৰ ওচৰতে- ওচৰতে মানে কাৱৈ মাৰী বুলি কয়।
উম, অ' কামিনবাৰী শুনিছো- শুনিছো।
চিনি পাইছা?
আহ। কামিনবাৰী গৈছোতো।
উম-উম ত' তাতে মানে হা, বাৰ আৰু ভিনদেউৰ মানে একেলগে ততে স্কুল আছে নগাঁওত।
অ',
ত' সেইটো কাৰণে তাত থাকিব লগা হয়, এতিয়া আহিছে আৰু এক মাহৰ কাৰণে আকৌ যাব, এক মাহৰ পিছত।
উম। কিবা অলপ ৰেহাই হ'ব আৰু দিয়া।
উম। এইকেইদিন ৰেহাই হ'ব তাৰ পিছতকৌ একমাহৰ, পিছত আকৌ দিব লাগিব।
তেওঁতো আচল খিনি আচল খিনি তুমি পালাইে। কাপোৰ -চাপোৰ ধোৱা খিনি।
আচ্ছা ভাই মানুহে কলে বিশ্বাস নকৰিব। কিন্তু আমাৰ ঘৰৰ ওচৰ মাইকী মানুহকেইজনীয়ে দেখি থাকে।
সেইে ভাবি চাগে, উম।
তাই মানুহ কেইজনী ভাবে চাগে ই ছোৱালী আনিলে ইয়াৰ ছোৱালীজনী বহুত দুখ পাব।
সুখত থাকিয়ে মই ভাবি চাগে, সি চাগে কাম অকমানো কৰিব নিদিব বুলি ভাবি চাগে। চাগে ন, কিন্তু মইহে জানো কোৱা। পৰিস্থিতি পৰিয়ে কৰিব লগা হৈছে ন।
কৰিবা।
সেইটোৱে। মানুহে পৰিস্থিতিত পৰিলে চব কৰিব লগা হয় আৰু।
কি কৈছা?
পৰিস্থিতিত পৰিলে মানুহে -মানুহে কৈছে চব কৰিবলগীয়া হয় আৰু।
সেইটোৱে, নকৰিলেও নহয় না।
উম।
জেতাই বাহিৰৰ কাম কৰিব লাগে।
উম।
মই ভিতৰৰ কাম চব।
তুমিও চাগে ৰান্ধনী এনে।
আহ, মইতো সদায় ভাত বনাওঁ বাৰু।
উম। কি ক কি কৈছা? তোমাৰ নেটৱৰ্কতটো অহা নাই, মানে মাতো অহা নাই ভালকে। হেল্ল' হেল্ল' হেল্ল'
শুনিচানে?
হেল্ল
উম, কোৱা।
কেতিয়া শুবা?
মোৰ মানটো ভালকে আহা নাই, মোৰ অলপ দেৰি হব শুৱা। উম শুনিছো। কিতাপ পঢ়িব লাগিব যে এতিয়া।
তোমালোকৰ তুমিতো এইবাৰ দিবা ন হাইাৰ ছেকেণ্ডৰী?
উম উম।
তুমি কিহৰ আৰ্টছ কমাৰ্চ ছাইেন্স?
আৰ্টছ।
থিকে আছিল, ময়ো আৰ্টছৰে আছিলো বাৰু।
তুমি কত পঢ়িছিলা, এতিয়া মানে কত পঢ়ি আছা?
ইকে তেজপুৰ কলেজ।
অ'।
বাকী তোমাৰ, তুমি কত লবা এডমিচন?
এনেই হায় ছেকেণ্ডৰী পাছ কৰি পেলাই মই লেবটৰীত পঢ়িম চাগে।
উম চাগে মানে পঢ়িবা এ আৰু।
উম পঢ়িম।
লাইন লৈ পঢ়া আজিদিনত তুমি লাইন লৈ নপঢ়িলে বহুত দিগদাৰ দেই।
উম সেইটো হয় দেই। আজিকালি এনে বি এছ চি এ মানে পঢ়িলে কিবা লাইন লৈ বা কিবা কৰিলে ভাল এনেই পঢ়িল ভাল নহয়।
নহয় নহয় এ তোমালোকৰ ছোৱালী মানুহ বিলাকক ভাল মানে যিকোনো এটা হেৰি তোমালোকৰ থাকেই কি তেটডাল থাকেই ধৰি লও।
উম।
এতিয়া যোনবিলাকে ধৰি লও পাৰে সেইবিলাকেতো আচনি হৈ যাব পাৰে কিন্তু দূৰা ন।
উম।
মই এতিয়া এতিয়া মই এইকেইটা হেৰি কেইটা এক্সাম কেইটা দি লওঁ। সেইটো বি এ টো কমপ্লিট কৰি লওঁ। তাৰ পাছত মই পঢ়া একো অৰিদিম।
কি কৰিবা তাৰপিছত?
মই বিজনেচ কৰিম।
কি বিজনেছ কৰিবা?
উম নিজৰ কোম্পানী খুলিম আৰু কিবা, হয় ন এই এতিয়া কোম্পানী বিলাক মানে নিজৰ ভিতৰৰ কথা কব নাপায়। অ' নহ'লে ভাবিব সি নুখোলা আগতেই জমাই ফুৰে।
উম। আৰু তুমি কৈছা ছোৱালী মানুহ আৰু মাছৰ বেলেগে ভাবিবও পাৰে মাছতৰণী বা মই বেলেগক মই কাকো পঢ়াব নোৱাৰো দেই। মাছ ধৰি হয়, মই বহুত বেয়া পাওঁ মাছ ধৰি হয়।
ম মই একদমেই বেয়া পাওঁ ভাই।
মই কি শুনাচোন শুনা মই এতিয়া কিতাপখন মেলি পেলাই আগত মোবাইলটো লৈ বহি থাকো। আৰু মাষ্টীৰণি হৈ মই লোকক কেনেকে শিক্ষা দিম সেইটো কোৱা।
এ নাই পৰিস্থিতিয়ে তোমাৰ খুৱাই দিব চাবা তুমি তুমি যদি কৰিম বুলি ভাবা সেইটো তুমি মানে তুমি লাহে লাহে তোমাৰ চাবা সেইটো তুমি লাইনত আহি যাবা চাবা তুমি এতিয়া কৈ আছা নোৱাৰো বুলি। পিছত তুমি চাবাচোন তোমাৰ পিছত তুমি সেইটোৱে তোমাৰ ভাল লাগিব। আৰু মাষ্টৰ চাকৰিতটো আচলতে বহুত সুখৰ চাকৰি দেই চাব গলে।
অ', বহি- বহি ন কিন্তু মই যে নোৱাৰো মই নোৱাৰাই মোৰ দাৰা নহব এইটো। অ', ন। মই বহুত বেয়া পাওঁ মাছ চেনি ফালা কিন্তু আকৌ পোৱালি ফালও একে নোৱাৰিলে ধমৰ-ধমৰ মাৰে।
পোৱালি বোলে এদিন স্কুল আহিলে নাহা হল বোলে আৰু।
অ', মই শুনা নাই এনেকুৱাই হ'ব জানা মই এতিয়া মোৰ ভন্টি আছে আৰু সিহঁতে ন সি নপঢ়ে ন তো মই কি কৰো একেবাৰে লাঠিডালৈ এনেকুৱা কোবন দিও নহবা হাতৰে মাৰো। কেনেকুৱা মাৰো কেনেকুৱা কান্দে।
হেত নামাৰিবা ধেত।
কি নামাৰিবা মোৰ কথা নুশুনিলে যে মোৰ মাথাত লাগি যায় জানা। একেবাৰে টঙিচকে মাৰিব মই তে তেতিয়া মানে মাৰিলে শান্তি হব মোৰ তেতিয়া, কিবা এটা কৰি ললে শান্তি হব এনে নহ